হেল্ল' এয়া ভাত খাই পেলাই বহি আছো অকমান
অ ঘৰত ভাল
উম ভাল ভাল তোমালোকৰ ভাল
মই এয়া ভাত খাই আহিছে
অ ভাত কিহে খালা
ভাত দালি, আলু সেনেকে বনালে তাৰপিছত আকৌ ভেন্দি আলু ভাজিলে
অ
মাছ আছিলে আপোনালোকৰ কিহেৰে
আমাৰ ৰঙালাও, আলু ভাজিলোঁ মাছৰ ভাজি দালি আছিলে
অ খেতি পথাৰ গৈছে
উম আজিয় পা মাটি ৰুইছো
অ'! বাৰু আপোনাৰ লগত কথা এটা পাতিম বুলি, মানে, ফোন কৰিছিলোঁ, আলোচনা কৰিম বুলি।
অ'! কওঁকচোন?
অ'! এইটো, গাঁও আৰু চহৰৰতো বিভিন মানে, পাৰ্থক্যও ধেৰ আছে। ইয়াৰ সুবিধা, অসুবিধাও ধেৰ আছে।
হয়!
গাও চহৰৰ বেলেগ-বেলেগ সুবিধা, অসুবিধা আছে। আৰু মানে, এই, সুবিধা সমূহৰ বিষয়েও পাতিব বিচাৰোঁ, অসুবিধা সমূহৰ বিষয়েও পাতিব বিচাৰোঁ। অসুবিধা সমূহ, আমি মানে, কিবা সমাধান কৰিব পাৰিম নেকি বাৰু? সেই বিষয়ে মানে, আলোচনা কৰিম বুলি ভাবিছিলোঁ! দুয়োজনীয়ে।
হয়! গাঁৱতোত ধৰাচোন, এতিয়া ধৰা, উম, চহৰতো ধৰা, আজিকালি পথাৰতো দেখিবলৈ নোপোৱাই ন'। গাঁৱত এতিয়া আমি এতিয়া, বাৰিষা হ'ল মাত্ৰকে, এতিয়া ৰক্ষা নাই মানুহৰ।
হয়, হয়! কিন্তু, আমাৰ আকৌ, গাওঁ-চহৰ দুইটাই মিলাইহে, আমাৰ মানে, আমি চলিব পাৰিম। যদি, চহৰেই নাথাকে, আমাৰ গাঁওত থাকিও মানে, একো হেৰি নহয়। আমাৰ মানে উন্নতি নহয়। হয়!
হয়!
কিন্তু, চহৰ যদি, গোটেই গা, নগৰে হৈ যায়! যদি, গাওঁ নাথাকে, তেতিয়াও আমাৰ বহুত অসুবিধা হ'ব।
হয়!
যেনে, এতিয়া মানে, কৃষি কৰ্মকে কওঁ, এতিয়াতো, চহৰত সেয়া, কৃষি কৰ্ম দেখিবলে নাপাওঁ। যদি কৃষি কৰ্ম নাথাকেই, আমি কেনেকে মানে, চলিম কেনেকে। আমি খাদ্য কৰ' পৰা গ্ৰহণ কৰিম। মানে, এতিয়াতো চহৰত আছে খেতি পথাৰ। কিন্তু আমাৰ মানে, গাঁৱৰ নিচিনা নহয় মানে। গাঁৱত যেনেকে মানে, উভৈ নদী হৈ পৰে। চহৰতো তেনেকুৱা, মানে হয়, গাওঁত ইমান ধুনীয়া-ধুনীয়া! আমি সতেজ শাক-পাচলি খাবলে পাওঁ। কিন্তু, চহৰত আমি সেনেকুৱা ধৰণৰ মানে, শাক-পাচলি খাবলে নেপাওঁ। চহৰত অকল, সাৰ দিয়া, সেনেকুৱা ধৰণৰহে, শাক-পাচলি খাবলে পাওঁ।
হয়!
কিন্তু, গাঁৱত আমাৰ মানে, সতেজ ধুনীয়া-ধুনীয়া! শাক- পাচলি খাবলে পাওঁ। কিছুমান থাকে, গাঁৱতো এনেকে, সাৰ পানী দিয়া। কিন্তু, ঘৰুৱা সাৰ সাৰটো দিলে ভাল! কিন্তু, ৰাসায়নিক সাৰো প্ৰয়োগ কৰে, আজিকালি কিছুমানে। তাৰ ফলত, কি, বহুতৰে বেমাৰ- আজাৰো হৈছে। কিন্তু, গাঁৱত মানে, সেই বেমাৰ-আজাৰটো অকণমান, কম পৰিলক্ষিত হয়।
হয়, হয়। আৰু চাবাচোন তুমি, তুমি চহৰলে আমি, আমি মানে, বিশেষ এই, গাঁৱৰ মানুহখিনি যদি চহৰলৈ যোৱা হয়। আমি তাত যেন বন্ধ, আমাৰ উশাহটো বন্ধ হৈ গৈছে, তেনেকুৱা নিচিনা নিচিনা লাগে। আমাৰ ইয়াৰ, মুকলি মানে, হাৱা বতাহ।
বায়ু-প্ৰাণী পাওঁ আমি, বায়ু আৰু প্ৰাণী। কিন্তু, চহৰত আকৌ, সেনেকুৱা সতেজ, বায়ুপানী আমি নাপাওঁৱেই। চহৰত গোটেই অ অট্টালিকাৰ মাজত থাকে, গছ-গছনি কম। মানে, গাঁৱৰ তুলনাত, চহৰত গছ-গছনি নাই বুলিয়ে ক'ব পাৰি। তাৰ ফলতো কিন্তু, অ', মানে চহৰত এটাই সুবিধা হয় আমাৰ উচ্চ শিক্ষাৰ কাৰণে সুবিধা সা হয় মানে ভাল শিক্ষানুষ্ঠানৰ কাৰণে আকৌ মানে তাত চাকৰি আৰু ব্যৱসায় কাৰণেও মানে অলপ উচ্চ শিক্ষিত মানে উচ্চ হেৰি পদৱস্থা কিন্তু চহৰ দৰে সেইবিলাক দেখিবলৈ পোৱা নাই
নেযাই কিন্তু উম, তুমি চাবা আমাৰ গাঁওৰ ঘৰ বিলাক প্ৰায় আজিকালি বা অলপ পকিলে গৈছে কিন্তু প্ৰায় ঘৰ বিলাক কেঁচাই থাকে কিন্তু সেই ঘৰটোত থাকি বেলেগ এটা আৰামদায়ক লাগে হেল্ল' শুনি আছেনে? হেল্ল' হেল্ল' শুনিছেনে? হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছানে? হেল্ল'